অ', কোৱাচোন কেনে খবৰ চবৰ?
অ', মোৰ খুৱ ভাল।
অ', ঠিকে আছে, খবৰ ভাল হ'লে ভালেই আৰু।
উম।
উম।
আপোনাৰ কেনে? নেজানো নহয়।
হা!
নেজানো নহয়।
অ', তুমি ঘৰত নাথাকা নেকি?
নেথাকোঁ।
অ', অক
অ', কথা এটা নহয়!
এ, কি কয় আজি হেনো ক'লে তোমালোকৰ ঘৰত তোমালোকৰ বোলে মায়ে হেনো বোলে বৰ ভাল, ভাল বস্তু বোলে বনাই ছে, মই বোলো নাই কি বনাবই নাজানো।
বনাই ভাল, ভাল বস্তু বনায়।
হেল্ল'! অ'।
অ', শুনিছে নে?
অ', কোৱা।
আপুনি কি, কি বনাইনো?
মই ভাত দাইল সবজি অগ্ৰম বাগ্ৰম এইবোৰ আৰু।
অ', কি, কি বনাই ভাল
ভাত, ভাত বনাই ভাত বনাই ভালপাওঁ, কিবা কিবি সবজি তবজি আঞ্জা ভাঞ্জা এই
কি থাকে হয়, চাউলকিটা ধুই পানীটো দি চৌকাত দি দিলেই হৈ গ'ল।
উম।
ভাতটো বনাব লাগে কি
এইটো খোলা যে। কোনোবা খাইছিলে বোলে হেৰি ওলাল। উম, তাপা কোৱা।
অ', আপুনি কি বনাই ভালপায়?
মই আৰু কি বনাইনো ভালপাম খানা বনায়ে ভালপাওঁ আৰু ঐ,
যেনে?
উম।
যেনে?
ঐ, চাহ তাহ নিনিলি? ঐ, ইভাগে খাবি নেকি? উম।
খাদ্যত যেনে কি খাই ভালপায়?
এ--বহুত ৰকম ৰকৰ বস্তু, এই যে বেগটো আমি নিমটে পাৰি। ঐটো আমটে আছে? কোনটা? তাকে লে
আহ
অ'।
মো, কি বনাই ভাল পায়?
মই এ মই কি বনাই ভাল পাম। খানা বনাইে ভাল পাওঁ আৰু যি-টি।
উম। তেনেকে।
যেনেকে যেনেকে ভাত, মাছ, ডাল, তৰকাৰী সেইবোৰ আৰু।
অ'।
কোনোবাই বনাই খোৱালে আৰু বেছি ভাল পাওঁ।
অ, সেইটোতো চবৰেই বাৰু।
সেইটোই আৰু কোনোবাই বনাই যদি খুৱাই মই বেছি ভাল পাওঁ। কিমাননো সদায়, সদায় বনাই বনাই খুৱাই থাকিবি।
সেইটোও হয় বাৰু।
কেতিয়াবা, কেতিয়াবা কোনোবাই বনাই দিয়ক খাবলৈ মন যায় আৰু। ভাল লাগে তেতিয়া।
অ, এতিয়া আৰ্শীবাদ। ।
তুমিও, শুনমুনি। খুৱাইছা মোক বনাই মেলি, ঊও। হে। এটা। উম, হা
তাকে।
উ, এতিয়া মানে হেৰি হ'ল আকৌ, এই ৰুটি বনাব লাগিব গোটেই, আমাৰ যে ৰঙা আটা সোপা আনিছে বুইছা নাই। উম। এফালে বাপেকে খাই ৰঙা আতাটো খালি গোন্ধ পাই। হম, আৰু ছোৱালীয়ে কয় বোলে গোন্ধই নাই। মই একো নাজানো মুঠতে বনোৱা মানুহ বনাও আৰু, খোৱা মানুহ খাও, আৰু মোৰ পেটটো ভৰা দি কাম ভাই। মই সেইবোৰ একো নাজানো। গন্ধ-মন্ধ, অন্ধ। আহ হাতটো বিষাই গ'ল বুজিছানে। এক ন, আটা এক বেগ আনিছা আৰু এইটো। দাঙি নিওঁ মানে, মোৰ হাতটোৱে ধৰি গ'ল বুইছা। একদম পুৰা বিশ মানে বিষ।
এক
বিষ মানে বুজি পাইছা নহয়।
অ, কাৰোবাক মাতি দিম নি দাঙি দিবলে?
কাক?
কাবাক মাতি দিম নেকি?
দাদাক। দা-দাদা নাই
আপুনি পাৰিব নিজে দাঙিব।
পাৰিম, পাৰিম তুমি যোৱা দোকানত বহাগে যোৱা, যোৱা। অ, উ। মোৰ মানে হাতটো বিষাই গ'ল হ'লেও মানে এতিয়া বেগটোতো ধৰিব লাগিব ন।
আহ।
উম। তাৰমানে সমস্যাই, সমস্যাই এই শুনা আকৌ শুনা। এই আটা দিয়া মানুহজনে যে আটা দিয়া মানুহজনে যে হেৰি খ দেই তামোল এখন খালে দেই আৰু এখন দি
অ, ঠিক।
এখন খাই বুজিছা। অ', পইচা দিলে দিব, নিদিলে আৰু ক'ব ন ন-নাই আৰু দিয়াটো দিব। সি দিয়ে পইচা
অ', অ', অ।
ন', তেওঁ মানে, তেওঁ মানে, বেলেগকৈ খায় ন'
অ', হ'ব। পাপাই দি দিব।
দুখন বান্ধি দিব গৈছে। তামোল আছে বাৰু, দোকানত বহি মানুহ।
পইচা নাই দিয়া নহয়।
অ', মই কৈ দিলোঁ। তেওঁ দি দিব। তেওঁ মানে তেনেকৈ খায়। তেওঁ আজি এখন খালে, কালি এখন খায় তাৰ পৰা গোটেইকেইটা মিলাই একেলগে পইচাটো দিয়ে। তেওঁৰ মনত থাকে মানে, যে তেওঁ তিনিটা খালে বুলি।
অ', সত্যবাদী মা তামোলটো
অ', আৰু তেওঁ ধুনীয়াকৈ মানে বিশ টকা দিব। তিনিখন বান্ধে, তিনিখন লয় তেনেকে মানুহটোৰ মনত, বেগটো দি দিব কৈছে।
অ', দুটামান কাষ্টমাৰ আহে নহয় বুজিছা?
আছে, মানুহ বহি।
উম, বুজি পাইছোঁ। বহি আছে মই বুজি পাইছোঁ। আমাৰ যে দাংবদি লগাইছোঁ, বুজিছা? গোটেই দাংবদিবোৰ চুৰতে বেয়া হৈ গ'ল। এনেকুৱাই দৃষ্টি লাগিছে, বুজিছা?
অ', মুখৰ আগতে লগোৱা হৈছে যে, সেইকাৰণে।
উম, বহুত বেয়া হৈছে। উম। উম, তাৰপৰা আৰু কি ক'বা? কোৱা
ক'বা, কোৱা মই কিনো ক'ম আৰু
উম। উম, আটা দিয়া বেগটো ঘূৰাই লৈ যাম। মই এতিয়া, মই সেইটো কাৰণে আকৌ দৌৰা-দৌৰি কৰি আছোঁ, বুজিছা?
অ'।
আকৌ মুখ ধুই, পিছত আকৌ ওলাই যাব লাগিব। এজেগাত খানা বনাব লাগে।
আপুনিও যাব নেকি?
যাব লাগিব। অ', নগ'লে নহ'ব নহয়, বুজিছা? উম। এইখন এতিয়া কিহত ঢালো হয়? আটাবোৰ মাথাটোৱে গৰম হৈ গৈছে, বুজিছা? জাহাই-তাহাই ঢালিবলৈও বেয়া নহয়। গোটেই বালি-বালি লাগিব, নহ'লে কেন, কেন, কেন, কেন কৰি থাকে।
অ'।
সেইটোও হয় বাৰু। সেইটোও হয় বাৰু।
অ'।
নাই, মই একো কোৱা নাই বাৰু। আপুনি কৈ আছে, কওক
আটাটো ভৰাই লওঁ। ন?
অ'। ভৰাওকচোন বাৰু।
উম।
আটাটো ভৰাই লৈ তাৰপিছত আকৌ বেগটো আকৌ দি থৈ আহিব লাগিব নহয় নহ'লে যিজন মানুহৰ বেগ হয় আকৌ ক'ম পাইছা আটাৰ লগ বেগু খাই পেলাল
উম। অ', তেওঁ আকৌ সেইদিনা কৈও আছিলে তেওঁ বেগ কিনি ব্যৱহাৰ কৰে।
অ',
তাৰপিছত আৰু ডাঙৰ বেগ নাই হেনো।